হেল্ল'
অহ কি কৰিছা
উ খুব পঢ়িম বুলি ভাবি আছিল অ তুমি হেৰি লগাইছা ব্লুতো ইউজ কৰিছা নেকি ন
চাৱানটো ভাল নহয় আকৌ
অ ভালকে
উম সেইটোয়ে হেৰি কৰা এইটো কি নাম যে হম তুমি এইটো এইটো খোলাচোন হেৰিটো
উ
তোমাৰ এইটো খোলাচোন
অ
এইটো হেডফোন উম এনেকে ডাইৰেক্ট কথা পাতিব লাগিব। তেতিয়াই ভালকে শুনিবা। তাৰপিছতে কি খালা?
খোৱাাই আহি মানে এতিয়া মায়ে ভাত বনাব তাত
অ সেইটো খুলিয়েই লোৱাদাই কাণত লগাই
কি? হেড ফোন ইউচ কৰি আছা হা। নাই নাই। হেডফোন উজ কৰা নাই।
কেলে এনেকুৱা আহ হৈছে কাটি কিছে। অ তাৰপিছতে কোৱাচোন সজি কি লাগ তলে যে
হ
উম।
হেল্ল'
উ যেতু তোমাৰ চাউণ্ডটো ইমান এনেকুৱা হৈছে বেয়া হৈছে।
এতিয়া শুনা পাইছে?
অ এয়া মাজে মাজ এতিয়া আহিছে আকৌ।
আচ্ছা ক এতিয়া।
আজি
এতিয়া কক লাঞ্চত হেল্ল' লাঞ্চত মই সেই খাইছো কি ফ্ৰাইড ৰাইচ খাইছো। ফ্ৰাইড ৰাইচ, আৰু চিলি চিকেন।
আহ।
কিন্তু এ ইমান ভাল হোৱা নাছিল। মানে চিলি চিকেন টো ইমান টেষ্ট লগা নাই আৰু তাত সেইটো ৰেষ্টুৰেণ্টত মই আজি ফাৰ্ষ্ট মতে গৈছিলো।
অ কিমান হেৰি দিছে?
মে বি চাৰে তিনিশ হৈছিল চাৰে তিনিশ হৈছিল
অ অ অ তাৰপিছতে সস্তাই আছিলে ন
অ সস্তা আছিলে কিন্তু মানে তেছ তো ভাল নাপালো আমি
অ অ
কিন্তু আমাৰ ইয়াৰ যি দোকান আছে ন এই বজাৰত ইয়াত কিন্তু মানে আহ চিলি চিকেনটো বেয়া ধুনীয়া বনাই
অ এই দুইখন য নেপালী নেকি
অ অ ইয়াত ইয়াত জমেট' লয় জমেটৰ অদা- দৰ আহে এইটো মানে বহুত ধুনীয়া- কে বনাই ইয়াত তিনিটা চাৰিটা মান মানুহ কাম কৰে খানা বনাই সিহঁতে সেইদিনা মই চিলি চিকেন টো ইয়াৰ পৰা ফাৰ্ষ্ট টাইম খাইছো মানে বহুত ধুনীয়াকে বনাইছে পুৰা অ পিয়াজ চিয়াজ ইমান ধুনীয়া মানে হেৰি হৈ আছিল ন
অ অ অ অ অ তেনেকে অলপ মানে ভাল চে বনালে ভাল লাগে আক খাবলে হেনকে কৰিলে ক কোৱা
নাই দিন এবাৰ চেলৰি পোৱা তাপিছতে আমি শ্বপিং কৰিব যাওঁ
সেইবাৰ।
আহ বি বিগ বাজাৰ কৰবাত আৰু যাও যাই কেনে কিবা শ্বপিং চপিং কৰি লৈ আহো বহুত দিন ধৰি কৰা নাই আমি।
ব'লা এবাৰ পইচাটো পাই লওঁ তাৰপিছতে যাম আৰু।
অ', আপুনি কি কিনিব?
মই কি কিনিম কিনিম ঘৰৰ ওচৰৰ কিবা কিবি বস্তু।
আচ্ছা অ মোৰ এতিয়া মানে চামাৰ আহি গ'ল ন মোৰ মানে চামাৰ আহি গল ন সেইকাৰণে ভাবিছো কিবা টপ চপ কিবা লম আৰু মানে চব ঠাণ্ডাৰ কাপ পোৰা বিলাকে হেৰি হৈ আছে এতিয়া। গৰমত কাৰণে আৰু নতুনকে ল'ব লাগিব নহলে আৰু অফিচতে। ফুল ফুল হেৰি শ্লিপ পিন্ধিলে ন বহুত গৰম লাগে তাত। এই কলাৰ থকা হেৰি ল'ব লাগিব টি চাৰ্ট। লব লাগিব।
অ, অ, কলাৰ থকা টি চাৰ্ট ল'ব পাৰা।
অ, কলা টি চাৰ্ট এইবিলাক লব পাৰি ন
সেইবোৰ ললে ভাল লাগিব পিন্ধিবলৈ আৰাম লাগিব আৰু মোৰ গাটো।
অ, আৰাম লাগিব আৰু গৰমত। ভাল লাগিবই এনেকুৱা আৰু দে কাটো ভাল দেখা যায় কিন্তু উম।
তাৰপিছতে আৰু এতিয়ানো হেৰিয়ে। এইবোৰ কিনিম বস্তু মৌজ কিনিম তোমাৰ লগত গলে।
ময়ো যাব লাগিব বহুত দিন ধৰি কিনা নাই। আজি ৰাহুল ছাৰ আহা নাছিল। নো
এল নাই অফলাই
অফ লৈছিল।
গা বেয়া বুলি কৈছিলে কৈছিলে আৰু কিবা এটা কালি কৈ আছিলে ন তাক নলে। মাৰছিলে ন
চাবলৈ নাহো বুলি কলে ন অ, আচ্ছা আচ্ছা। আৰু কাল খাল সংড খালি ত চাগ ক নাহে মেমো নাহে চাগে।
চানডে কালি কালি কোন আহিব
কি কোন এমডি এ মো দি চাগে চিনটয়ে আহিব কালি
কাইলৈ ন
অ
উ চিন্তা আৰু তোমাৰ থাকিব
সেটোয়ে থাকিম মেম ত কালি নাহিব কালি চানডে হয়
চানডে হ'লে নাহে আৰু।
উম, আমাৰ ৰস থাকে ন'।
উম। ইমান সোনকালে গৈছে টাইম বোৰ ন'।
উম, সঁচাক এইটো মাহ কেনেকে গ'ল মই গমে নাপালো যেন লাগিলে জুন জুনতো জাষ্ট আৰম্ভ হ'ল আকৌ শেষ হ'ল। এনেকে সঁচাকে আচৰিত লাগে টাইম বহুত ইচ গৈ আছে যেন লাগিলে ন' আজি কিমান তাৰিখ টু টি আছ জি মাত মাত্ৰ দহ দিন আছেহে। নাপ পালোঁ।
মাহ শেষেই হ'ব এতিয়া।
অ', ফাৰ্ষ্টতো মই আপোনাৰ ধৰি লওঁক চাৰিটা উইক অফ একেলগে লৈ ল'লো কাৰণ বেমাৰ আছিল। তাৰপিছত দু ত অ'ফ অফ কৰি লে এক্সাকে ছয় দিন তাতে গ'ল মোৰ। মানে দহ দিন মান মোৰ এনেই গেছে। তাৰ পিছত সেই বেমাৰৰ পিছত হৈছে তাৰ পিছত আৰু দহ দিন মান মানে ডিউটি কৰিছো মাজত মাজত এনেকৈ গৈছো। আৰু এতিয়া সেইটো ডিগ্ৰী কৰি আছো। এইবাৰ চাগে চেলাৰীও মই অলপ কমেই পাম। কি?
মানে, ডিউটি কৰা কেইদিন হৈছে তেতিয়াহ'লে?
অ', তে আপোনাৰ চাইড টো অফ থাকে, আৰু দুটা অ'ফ মই নিজে লৈছো। ত' আৰু বাকী কেইদিন কৰা হৈছে। মানে মোৰ হেৰি, হেৰি অহ, কিমান দিন চাৰে চৈধ্য দিন ডিউটি হৈছে।
অ'।
আৰু দছ দিন বাকী আছে ন' দছ দিন কৰিব লাগিব, এইকেইদিনৰ বন্ধ ল'ব নোৱাৰি।
উম' বাকী এইকেইদিন কৰা আৰু।
অ! একেইদিন একেলগে কৰি যাম আৰু, ইন্সাআল্লাহ।
কৰি মেলি ললে, পইচাটো অলপ কেইটকা বেছি পাবি।
উম! উম! উম!
ভালে আগত পইচা পাব, পইচা নাথাকে হয় নাই?
অ!
সেটো পইচাটো যিমান পালেও, নিমিলেগে লাষ্টত যেন।
লাষ্টত, একেপে।
আৰু, আপোনাৰ ডিউটি আছে ন কালি? আমাৰ তাতে ন।
উম! তাতে।
অ! আৰু আজি খানা খানা
খানা চাম দে, কি বনাম। ভাবিছোঁ কি আছে? বনাম আৰু কিবা এটা আলু চালু লৈ।
পাও হা পাহৰি নাযাব।
এ মনত আছে মোৰ, ঐ!
মই বিৰিয়ানী কিন্তু খামে, আপোনাৰ হাত তাৰ
খাব লাগিব আমি পাৰ্টি কৰিব লাগিব এদিন
অ এদিন সঁচাকে পাৰ্টিৰ কৰিলে ভাল লাগিলে হয় ন চবকে তাই একেলগে গোট হৈ পুৰা ৰাতি বিৰিয়ানী চিৰিয়ানী একেলগে কল্ড ড্ৰিংক চল্ড্ৰিংক লৈ। বেয়া ভাল লাগি কোনে নকৰে মানে টাইমে নাপাও আমি ডিউট বিলাক বেলেগ বেলেগ টাইমত হয় ন চবৰ
সেইটোৱে ত বহুত ভাল লাগিব।
সচাই ভাল লাগি ব ৰাতি পুৰা পাৰ্টি তি কৰিলে। কবাত যোৱা নাইদিন। সঁচাকে এতিয়া যদি অলপ ৰাতি চ। গতিকে ওলাও ন শ্বপিং চপিং কৰিবলৈ অলপ ঘূৰিবলৈ লাগিব ঘূৰি চ আহিলে ন।
উম ফুৰি মেলি ভাল লাগিব হেৰি চেৰি। কৰি ভাল লাগিব চব কৰি ভাল লাগিব তাত। কৰবাত গৈ ডিউটিটো ডিউটি সদায় হয় থাকিব।
এই ডিউটি হৈয়ে থাকিব ডিউটি। কি কৰিম এনে কামটো আমাৰ এনে থাকিয়ে। অ। আৰু ইমান মানে আৰু এনেকুৱা মানে কি অলপ ফুৰিব চুৰিব বলে মাথা চটো ভাল লাগে অলপ।
টো চবৰে ন।
উম।
টাইম নাইকিয় হৈ গৈছে নিচিনা জ মানুহ আজিকালি।
উ।
কেনেকুৱা কম মই তোমাকে কেতিয়াবা ভাল। ভাগৰু হৈ যায়গৈ ন।
উম। সেই কেইটা লাগে ন কি। দিয়ক ইস্থাডিং ভাল আছিলে।
উম উম উম।
ইস্তাত তজি কে ফাষ্ট টাইম।
অ।
নাই কোৱা পাচতা কৰিছিলো তাত। ফাচম চোগৰে। চাৰিও পিনে এ, এটা প্লেচ আছে। চাৰিও পিনে এখন বহুত ডাঙৰ, ডাঙৰ পাহাৰ হয় আৰু মাজত--। পোন মি হৈ আছে। ইমান ডাঙৰ খো-ইমান ধুনীয়া মানে। একদম পানী একদম। মাইট আৰু তলত পাথৰ দি আছে, ইমান ধুনীয়া চাওঁতে আৰু--। তাৰ বহুত ডাঙৰ এটা ৱাটাৰফল আছে। হা। ধুনীয়া চাতে কি, কম। বাইদেউ আহিব, আহিব মন নাযায় সচাই। ইমান ধুনীয়া চাওঁতে? নায়ে, মোৰ ওচৰতলে নহ'লে দেখালো হয় আপোনাক। মটফুলাতে মানে পাহাৰ একদম পাহাৰ মাথাৰ পৰা মানে ৱাটাৰফুলটো কৰি আহিছে ন' ইমান ভাৰ মান ধুনীয়া হতে। বেয়া ধুনীয়া।
অ'।
কি লাগীয় আৰু। চ্তা দি পিনে পাথৰ এক মাটি দেখাই নাপাব আপুনি। এনেকুৱা আৰু পাথৰ বিলাকে মানে হোৱাইট হোৱাইট কালাৰ বেয়া মজা লাগ হা?
তাৰপিছত হেৰি এইটো কি তেতিয়া মানে তোম ক'ত গৈছিলা ন'।
অ', তেতিয়া মই স্কুল পিকনিকত গৈছিলো, তাত মই আমাৰ বহুত কেইটা বাছ লৈছিলো আমি বাছ তাতে পানা চানা বনাইছো ছাৰতে বনাই তাত খাই পুৰা ফুৰ্তিো তাত ম পনিক পিকনিক প্লেছে হয়, তাত এনেকা মানুহ খানা, চানা বনাই লৈ যায় বা বহুত যাই কেনে বনাই বনাই চনাই তাত খাই আহি ব মজা লাগে তাত।
অ'।
এদিন বলক আমি চব মিলি যাওঁ তাত। যাই কেনে ৰাতি পুৰা খাই চাই পাৰ্টি চাৰ্টি কৰি আহ হিম ভাল লাগিব ন'। ত ভূটান ইমান দূৰত নহয় ন'।
টো
অ', এদিনত যাই যদি আমি মৰ্ণিঙত যোৱা আৰম্ভ কৰো ন'। আমি ৰাতি নটাৰ আগত আহি পাম আমি ত' ইমান আমাৰ বৰপেটা হয় তথাপি আমি মানে তাতে আঠ তাৰ আগতে যাই পাইছিলো ঘৰ।
প্ৰথমতে মানে কিহত যাব লাগিব?
প্ৰথমতে যদি আমি কম মানুহ যাওঁ ধৰি লওঁক চাৰি পাঁচ জন মান যাওঁ তেনেহলেতো আমি এনেই হেৰিত যাব পাৰিম, কি কয় অ', এটা মানে অ', গাড়ী এনেই মাৰুতি-চাৰুতি কিবা লৈ যাব পাৰি।
অ'।
আৰু যদি বেছি মানুহ যায় তেনেহ'লে ডাঙৰ গাড়ী লাগিব আৰু ইমান মানুহ যায় লাভ নাই আমি মানে যিকেইটা মানুহ আমাৰ লগত মিলিব আৰু সেইকেইটা গ'লে হ'ল।
উম। নিমিলা মানুহ আকৌ ভাল নালাগিব মানে মানুহটো কষ্ট পাব, আমাৰ
নিমিলা মানুহৰ লগত কৰবা-ক'ত যায় একেবাৰে ভাল নালাগে সঁচা